হেল্ল উম কি কৰিছে কি কৰিছে
কি কয় হাত মুখ ধুই আহিছো।
অ উঠিছেহে মানে ন
অ অ এ উঠি ফ্ৰেছ হৈ আহিছোহে মানে।
কি এইগিলাক তাকে ময়ো এয়া ডিউটিৰ পৰা আহি পাইছোহি।
পালেহি ন ডিউতিৰ পৰা
উম ভাগৰ লাগিছে যে অকণ বহি লওঁ বোলো। এই নক'ব আৰু ভাল পাইছো কিন্তু অ আজি সাতৰ চোৰা যে সুধি হোৱাৰ কাৰণে ভাল পাইছো ৰ'দটো দিয়াৰ কাৰণে, কিন্তু মানে ডিউটিত থাকিলে অশান্তি লাগি যায়।
অশান্তি লাগে অ', আমাৰ আকৌ দেখোন হেৰি আছিলে এইফালে বৰষুণটো আছিলে।
উম।
ৰাতিপুৱা, তাৰপিছতে নোহল-নোহোৱা হ'ল আকৌ ভালেই হ'ল।
আমাৰ এইপিনে এটোপো বৰষুণ নাই।
অ', কিনকিন, কিনকিনকে আহিছিলে চাগে। একো বতাহ, খুব বতাহ, খুব বতাহ দিচে বোলে আজি।
সাগচত কিন্তু বৰষুণ দিয়ে দেই, সেইটো ভাল লাগে। মানে শুদ্ধি হয়তো পৃথিৱীখন। কিন্তু আমাৰে পিনে এবাৰ নাই।
আজি বহুত বতাহ, মানে বাহিৰত বহি থাকিলে ফেন ল'ব লাগে আৰু।
উম, মানে আমাৰ ওপৰত যে বতাহটো বেছ আহে মানে।
উম। আজি আকৌ ভালেই হ'ল, ল'ৰাৰ স্কুল নাছিলে যে মহৰমৰ বন্ধ আছিলে, ভালকে ৰাতিপুৱা পাৰ একদম ঠিকছে কাপোৰ ধুলোঁ।
আজি মহৰমো আছিলে নেকি?
আজি মহৰমৰ স্কুল বন্ধ আকৌ।
অ', আমাৰ সিহঁতৰ বন্ধ নাই ছি বি এ
আমাৰো ল'ৰাটোৰ চি বি এছ চি, কিন্তু বন্ধ দিছে।
নাই ইয়াত বন্ধ নিদিয়ে ইয়াত ন।
অ', হ'ব পাৰে।
বন্ধ নিদিয়েই মানে, মুনৱদেৱৰ তিথিটো নিদিয়ে, শংকৰদেৱৰ তিথিটো নিদিয়ে। দেহ, এই হেৰি ক।
মই আকৌ স্কুল বন্ধ নিদিলে ভালেহে পাওঁ।
হুঁ।
এনেনো কি কৰিব পোৱালি ঘৰত?
হয়েটোৱে হেৰি এ যে, আপোনাৰ আকৌ এই যে গৰমত পঠাবলৌ বেয়া লাগে। আজি মই নপঠালোৱে মোৰো ক ষ্ট হয়, ৰাতিপুৱেই উঠি একে ইমান সদায় সদায় কিমান কৰিম আৰু কালি ৰাতিটো বাপেকক নালাগে সেইকাৰণে আজি বাপেকৰ মানে আনিব
উম।
পাৰিব আনিবলৈ কোন? স্কুলো ইমান দূৰ মোৰ এইটো গৰমত মোৰ ধৈৰ্য্যই নাথাকে। টমটমত গৈ টমটমত আনা।
তাকে, আমাৰ সেইকাৰণে ল'ৰাক গাড়ীতে দি দিছো। টেনচনটো নাথাকে হে, হুঁ হুঁ।
বেছি দূৰ নহয় মানে, গাড়ীত দিবলৈ এনেই পইচা যোৱা নিছ
অম। উম, এইটো হয় বাৰু, উম। উম, আপোনালোকৰ বাৰু ওচৰৰ কাৰণে দিগদাৰ নাই ধৰি লওঁক
অ', আপোনাৰ ল'ৰা কোন স্কুলত?
হেল্ল', অ', অ ', কে বিত দিছে নহয় অ, তাকে অ', অ', গম পাইছো মই তাকে। পাহৰিছিলো মই।
উম-উম।
কে বি টোতো বাৰু দূৰেই আছে ন অলপ।
অকনমান দূৰে বাৰু দূৰ বুলি নহয় সময় নাপাওঁ যে। ময়ো ডিউটি যাওঁ ল'ৰা হাজবেণ্ডো ডিউটি যায়। সেইকাৰণেহে গাড়ীত দিব লগা হ'ল নহ'লেতো নিজেও অন নিয়া কৰিলো হেঁতেন।
অহ', আমাৰ ছোৱালীক দিছিলো এই অৰুণাচলত আমি থাকোতে সৰুতে
উম-উম।
এনেই নিলো মানে এনেই নিলো যাওঁকচোন বোলো অকণ তাই ফ্ৰী হওঁক বুলি দিছিলো। তাৰপিছত এৰাই দিলো এনেই আপোনাৰ এহেজাৰ টকা দিব লাগে। মানে স্কুলৰ পৰা ওলাই আহিয়ে আপটো উঠিয়ে পাই ঘৰটো এনেই আনো।
অ, উম - উম - উম অকমান ডাঙৰ হ'লে
অ, ঘৰত আকৌ ঘৰৰ পৰা আপনি আনিব পাৰে।
উম,
দূৰতে আছে।
উম,
তাৰ বাইক খন কিনিবলে সি আমাক ইয়াত
উম,
চাবি তাবি দি থৈ গুছি যায়।
উম-উম তাকে।
অ ',
সেইকাৰণে মানে হেই আমাৰ ওচৰত নাই মোৰ নতুন গাড়ী ওচৰত সেনেকে কৰি থৈ দিয়ে। নামত আছে, সেয়া সেনেকে কয় কেবেটা পাওঁ মানে তেনেকে হৈছে আৰু মানে, তাৰপিছত সেইকাৰণে গাড়ী মানে এই ফুুলি ঘৰলে আহিলে লৈ ঘৰ পা গ'লে লৈ যাওঁ আৰু গেৰেজত ভৰাই থৈ দিওঁ আৰু বছ সিমানেই।
আচ্ছা।
নহ'লে সিহঁতে দেখিলেই খোজে মানে কৈছোঁ। আৰে পা তোমাৰ গাড়ী
উম-উম। কোনৌ বুজি নাপায় আজিকালি উম, তাকে।
এনে মানে দহৰ দচতিয়া সেইকাৰণে ইমান
উম, উম,
এতিয়া সেই অসম পা অসমত আহিহে বিলাকে বহুতে মানে গাড়ী ঘোৰা লৈয়ে। সিহঁতে ভয়তে নকৰে।
উম'
আৰু ভাঙি দিয়াৰ পিছতো আৰু ভাঙি গাড়ীখন ঘূৰাই দিবহি মানে, আপোনাৰ ধৰক লাইট এ- টে ভাঙিলে বা কিবা কৰিলে কিবা কৰিলে আনি ঘূৰাই দিব এতিয়া, কিন্তু সেইখিনি ঠিক কৰি নিদিয়ে আৰু সেইটো- আহিলে সেইটো ঠিক কৰি দিব, ওলোটাই আপোনাকহে দম দিব।
অ'
সেইটো কাৰণে বোলো নাই, এই এ হেয়ি অ এ কি বোলে? গাড়ি কিনি আছিলো, এতিয়া মানে এনেকুৱা- হয়, কেতিয়াবা ইমাৰ্জেঞ্চি ডক্টৰ তাত যাবলগীয়া হ'লে তেতিয়া লৈ যাওঁ।
উম উম'
বহুত দিনৰ ৰেষ্টেচন ন' গম পাই যায়।
হাঁ হাঁ?
চাহ খালে?
নাই নাই আহি পাইছোহি হে, গা পা ধোৱাই নাই। অঁ' খুব গৰম যে আহিয়ে গাটো নুধুঁ, অলপ ৰেষ্ট চেষ্ট লৈ পেলাই তাৰ পিছত গা ধুব যাওঁ আৰু।
চাহ খোৱাতকে চাবোন খাই দিব লাগে আক।
উম' নহয় আমি আকৌ চাহৰ কাণিয়া মানুহ যে, চাহ একাপ লাগিবই।
হুওম' হুম'।
সেইটো মানে একদম পুৰা পেটটো ঠাণ্ডা কৰি ৰাখে আও।
সেইটো হয় বাৰু মো।
সেইটো প্ৰায় খাওঁ মানে, মো এতিয়া চাতো শেষ হল। অনা কথা কলো কৈছে দোকানৰ পৰা নানো ৰবা, একে লগতে মানে বান্ধি পেলাই দিয়ে। পাবাই ইয়াতে এইটো জানা এ লওং বুলি কলে কি কৰে তাইহে জানে আও। আৰু মানে ভাল মানে, খুৰাত তাত বনাই দিয়ে ন বস্তু।
হুওম, উম'। চৰ্বত নোখোৱা নহয় আমিও জোচতো খাওঁ, কিন্তু সেই চাহটো মানে লাগ- গে আৰু দিনটোত দুই তিনি কাপ।
সে আমাৰ ঘৰতে দুই তিনি কাপ খাই বাপৰে, আমাৰ ঘৰতটো সিদিনা-
উম'
মানে মাথা বিষালেও চাহ-
অঁ' সেইটোতো আমাৰো দেই, অঁ। এইটো মেডিছেনে এটা, অঁ।
এনে আগতে গৈছিলো, এ।
অঁ'
অ আকৌ ৰাতিপুৱা একাপ ধুনীয়াকে।
অঁ'
হাজবেণ্ডৰ মানে চাহ খোৱাত ইমান ইন্টাৰেষ্টে নাই।
উম।
পালে খাব নাপালে নাই তেনেকুৱা যে থাকিব আৰু। বেয়া যে তৰ্কা তৰ্কী লাগি যায় গে। মই অকলে খাম নেকি, তেতিয়া আকৌ খাম তেনেকে কয় আৰু।
অ'
ৰাতিপূৱা চালো তু সন্ধিয়া ধৰ অফিচ তেতিয়া মই নোখোৱা পা ভালে পালে।
উম।
নালাগে চাহ খোৱা সময়ত আহি পাব লাগিব সন্ধিয়া নাই
তাকে বাকী লৰা
আছে বায়েকৰ লগত তাইও
উম। ভাবিছিলো তাকে এপাক ওলাই যাও টাউনৰ ফালে এই কিবা দেখোন ভালেই লগা নাই গৰমত কাপোৰ কানি আকৌ এগাল মান পিন্ধি।
এ অফিচতো আহি তাকো ওলাইছে
ধৈৰ্য্য নাই, সেইটোয়ে আকৌ ল'ৰা পঢ়াব আছেই নহয় আজি টিউশচনো নাই। যিগৰাকী টিচাৰ মানে হেৰি দিল্লী পাব্লিক স্কুলতে কৰে। তেওঁ মানে কৰবাত যাইছে আজি, কৰ'বাত গৈছে। সেইটো কাৰণে টিউশচন নাই বুলি ক'লে তাকে পঢ়াবতো ভালকে লাগিব নিজে টিউচন নগলেও। অকমান দেৰিকে পঢ়াব লাগিব গা পা ধুই কৰি অকমান কিবা। খাবলে দি তাক হম।
কালিও নপঢ়িলে আজি পঢ়াব লাগিব পঢ়াৰ। ঘৰ নাম কি
অ'
আকৌ তাইৰ ৰিজাল্ট দিলে। আলহী ডেইলী দিনে ৰাতিয়ে আলহী তেনেকে স্কুল উঠি গৈছে তাৰ
উম।
পৰীক্ষাটো যেন তেনে দিছে লাগিব নহয় গৰম বন্ধ দিন কেইটাতে ৰেডি কৰাব লাগিব
উম।
নাাই মানে বহি থাকিব ন' আৰু ককালৰ বিষ বহি কি থাকিব নোৱাৰো। আকৌ। সি আকৌ ভাত ভাতত লাগো এই কৰোঁ শিশু কৰো নে অশান্তি লাগে।
তাকে উম।
মই এলাহ কৰি দিলে থাকি যায় আৰু।
নিজে এলাহ কৰা মানে পোৱালি এলাহ।
অ' তাই আকৌ পঢ়াব ধৰিলে কি অৱস্থা।
অ' আমাৰ ল'ৰাই উওল্টাই শিকায় মোক।
আমাৰু আহে।
অ পঢ়াই থাকিলে ওলটাই মোক শিকাব আকৌ।
এতিয়া ল'ৰা ছোৱালী এ পঢ়া ইমানেই হেৰি আমি সিহঁতক কি কোৱা আমি ত আমি ফাইব পৰাহে এবি -চিডি, কেইটা শিকিছিলো।
অ আমাৰ ল'ৰাহঁতৰ এতিয়া ওৱানৰ পৰা একজাম মেন ইংলিছ, হিন্দী, পুৰা আকৌ আপোনাৰ কে অ কেজি ওৱানতে ভাইভচ পালেই আমি ভাইফ চাইফ চাগে ষাঠি চেভেন মানত পাইছিলো হে নেকি?
অ
এতিয়া পোৱলিখন একদম কেজিৰ পৰাই পায় ওৱান টু, পাছৰে কথা। এতিয়া সেইটো আহ
ইংলিছৰ, এ, বি, চি, ডি আমি ফাইলৈ পাওঁতে লিখিছিলো।
তাকে
শিকিছিলো লিখিছিলো নহয় শিকিছিলো।
শিকিছিলো অ
অ
এ চব পৰিৱৰ্তন -পৰিৱৰ্তন আমাৰ ল'ৰা -ছোৱালী।
সঁচাকে দেই বাপৰে
উ
কিন্তু আমি আকৌ যিখিনি পাইছিলো সিহঁতে নাই পোৱা সেইখিনি।
নাই পোৱা নাই পোৱা সেইটো আৰু আমাৰ দিনৰ। হেৰি আছিলে জানো তেতিয়া বহুত ডিফাৰেণ্ট।
অ দুলি, মাতি লৈ খেলা এই নাৰিকলৰ, পটোৱা দি খেলা। কাবাডী খেলা আৰু ওচৰৰ পোৱালি গোটেই গোট খাই লৈ পেলাই। কইচিং -মিচিং খেলো টনা টনি খেলো কিমান
উম' উম'
এতিয়া মানে সে হেৰি নোহোৱা অ সেইটয়ে অ
তাকে
ওলা হাতত দিবলৈ ভয় লাগে নহয় আজি।
অ তাকে তাকে
ঠিক আছে দিয়ক মই আপোনাৰ ভইচ টো ভালকে শুনা পোৱা নাই পাছত কথা পাতিম হা।
অ ঠিক আছে দিয়ক তেতিয়াহ'লে অ হয়।
অ ভইচ টো নেটৱৰ্কৰ কিবা এটা প্ৰব্লেম হৈ আছে নেকি ভালকে শুনা পোৱা নাই মানে।
অ অ ঠিক আছে দিয়ক তেতিয়া।
উম উম ঠিক আছে।
অ